হেল্ল অহ কি কৰি আছা?
এনেই এইফালে ওলাই আহিছো অকমান গৰমত কি কৰিবা৷ তুমি কি কৰি আছা?
এনে আছো ফুৰি
ভাত খালা?
নাই মেগী খাইছিলো৷
অ আৰু ক'ত ঘৰতে আছা?
অ ঘৰতে৷
অ
ইমান গৰম লাইট নাই
অ কালিওতো ৰাতি লাইট নাই৷
উম তুমি খালা ভাত?
নাই ভাত মানে ৰাতিপুৱা চাহ খাইছিলো৷পল এতি নাই সটোলে পোৱা নাই আৰু উ
ঘৰতে আছা নে ক'ত বা বেলেগত আছা?
এই নদী ফালে গৈ আছো৷ বতাহ মাৰি থাকে যে নদী বাই এইটো আমি তাতে গৈ আছো আৰু?
এ খবৰ পাতি ভাল?
ভালে-ভালে তোমাৰ?
অ ভালে৷
মা হঁতৰ খবৰ কেনেকুৱা?
ভালে৷
বাকী এনেই কিবা কৰিম বুলি ভাবিছা নেকি এতিয়া
অ কৰিম বুলি ভাবিছো আৰু এতিয়া৷
অ
ফুৰিব যোৱা নাই ক'তো?
ফুৰিব আমি যামহে পোন্ধৰ তাৰিখ মানে সেই লগৰ এটাই লগ ধৰিছে তাৰ লগতে যাম৷
আচ্ছা
উম
ক'ত যাবা?
আমি এনেই শ্বিলং চাইডে অকমান এতিয়া গৰম আৰু সেইফালে যাব লাগিব সেইফালে তোমাৰ ঠাণ্ডা যায় তাতে যাওঁ আৰু অকণমান৷
উম যাব লাগে ফুৰিব কৰিব কি কৰি থাকিবা আৰু দিন ঘৰতে এনিটাইম
ঘৰতে থাকিলেও আমনি লাগি যায় যে সেইটো মানে যাওঁ আৰু-আৰু গৰমো যেনেকুৱা পৰিছে এইকেইদিন৷
উম উম
আৰু এনেই কিবা কৰিম বুলি ভাবো নে আৰু
ভবা মানে বনাই চিলাই শিকি আছো মই
পাৰা চিলাই শিকিব
ঘৰতে কাপোৰ চাপোৰ চিলাই থাকো কাপোৰ চিলাব দি থাকে
উম খালি চিলাইতো ইনকাম হয় ভালেই
উম উ ঘৰৰ ওচৰতে নদী আছে নে কি
অ অকমান দূৰ আছে মানে গৈ আছোঁ লাহে লাহে কে ঘৰৰ ওচৰত নাই আৰু
এতিয়া অলপ অলপ ডাৱৰ ডাৱৰ কৰিছে নেকি নহলেতো ইমান গৰম ৰাতি পুৱাই পুৱাই
অ
আম মাঁ ঘৰতে আছে
অ মা হঁত ঘৰতে আছে পাপা ডিউটি গৈছে
আচ্ছা
ঘৰতে আছে মা আৰু পাপাই জে চি বি চলাই
উ
তেন্তে তোমালোকৰ খেতি চেতি কৰা নে নাই
খেতিটো টো কৰো কিন্তু এইবাৰ নাই কৰা বেলেগক আধি দিছে কৰিব কাৰণে
আৰু মানে গৰম বেছি নাই কৰা
উম গৰম বেছি আৰু এতিয়া পইচাৰ প্ৰব্লেম হৈ আছে ন সেইটো কাৰণে
হয় আমাৰো তেনেকুৱাই কৰিম বুলি ক'লে ঘৰৰ ক্ষেত্ৰত কঠীয়া কঠীয়া পেলালে গৰম যেনেকুৱা পৰিলে পাপাই কলে কি তেতিয়া পথাৰত যাব নোৱাৰে আৰু হাজিৰা মানুহ লগাইয়ো কৰিম বুলি ক'লেও নোৱাৰি ন সেইটো কাৰণে আমাৰ দি দিলে আৰু বেলেগক
মাজিৰা মানুহ আজিকালি এনেকে তে পাঁচটা মানত ধানটো নহলে ছয়টা মানৰ তাৰিছত বাৰটা এটা মানতো উঠিয়ে যায়
উম
মানে তেনেকাই তোমালোকৰ পিনে কেনেকে আঠটা বজাতে ৰুই নে কি?
আঠটা বাজি নহয় আমাৰ ইয়াত সাতটা বাজি আহিবই এটা বাজি ছুটি কৰি গুচি যায়গে
আমাৰ ফালে টো বেছি ৰাতিপুৱা ছয়টা নহ'লে পাঁচটাত এনেকে ৰুই, সিহঁতে বাৰটা বজাত উঠি যায়, নোৱাৰি না পিছবেলাতো বেছি গৰম হয়।
আহ তোমাৰ দুপৰীয়াৰ পৰাই এনেকুৱা গৰম হয় আৰু ৰ'দো বহুত ওলাই না।
এবাৰ ময়ো ধান ৰুব যাম বুলি ভাবিছিলো গৰম চাইকিনে নাই যোৱা।
থ
যাব নিদিলে আৰু মাহঁত দেউতা আৰু মাও যাব নিদিলে এইটো কাৰণে নাই যোৱা আৰু যাম বুলি ভাবিছিলো। আগতে গৈছিলো এনেকে দুই তিনি চাৰি বছৰ মান হ'ল চাগে ন অ দুই তিনি নহ'লে দুই চা হ'ল চাগে তেনেকে ধান ৰুব নাই যোৱা হাজিৰা
অ
যাওঁ কেতিয়াবা এনে মামাৰ তাত ধান ৰুব কেতিয়াবা গৈছিলো আৰু ঘৰত এনেই গৈছিলো কিন্তু এনেকা হাজিৰা যোৱা নাই আৰু এতিয়া।
মইটো পথাৰত নায়ে যোৱা কিমান বছৰ হৈ গ'ল গালি মাহঁতে নাপায় বুলি মই মানে বোকা-চোকা গুচকিব বহুত টান পাওঁ। সেই কাৰণে নাযাওঁ মই পথাৰ।
উম। এতিয়া যাব মন নাযায় আৰু কিন্তু হলেও যাম বুলি ভাবিছিলো এইবাৰ কিন্তু যাব নোৱাৰি গৰমত।
গৰমত পথাৰতে মাথা ঘূৰাই য়ায়।
দিনটো ঘৰতে থাকিব লাগে কৰবাত ফুৰি-ফুৰিব যাম বুলি ভাবিলো তো ইমান গৰম।
উম। আগৰ পৰা গাড়ী-চাড়ী লৈ পুৰা বতাহ খাই-খাই আমিতো এনেকে ঘূৰি ফুৰোঁ।
কালি গৈছিলো, এনেই ওলাই সন্ধীয়া।
অ', এনে চিলাই কিমান মানে শিকা হৈ গল তোমাৰ চিলাই?
শিকাটো হৈছে, মানে আৰু একমাহ শিকিম বুলি ভাবিছো।
আৰু এক মাহ, মানে পূৰা কমপ্লিট হোৱা নাই আৰু।
উম হো, নাই হোৱা।
বহুত তেনেকে কৰি আছো আৰু মোৰ ফাৰ্ম এখন আছে তাতে
অ'।
বৰ্তাৰ ল, দাদা এটা কৈছিলে যে দাদা এটাই খুছিলে। অ', পালোঁ পালোঁ।
সেইটো কাৰণেটো ইমান বতাহ মাত শুনি পাই আছে।
এই মাত্ৰ বহিছোহি জাষ্ট।
কিবা কৈ আছিলা?
অ', মানে এনেকে মই ফ্ৰামৰে কাম কৰি থাকো যে দাদা এটাই খুলিছিলে তাৰপিছত দাদা বাহিৰত গুচি গ'ল।
উম উম।
সি কলে তই খুলিবি বুলি এতিয়া। মানে নুখুলিলে তাৰপিছত আকৌ কোম্পানীটো পোৱা নাযায় না ফ্ৰামৰ সেইটো মানে তাতে থাকো ফ্ৰামত মো
আচ্ছা।
এতিয়া অকলে গৈছানে কোনোবা আছে লগত?
আছে লগৰ এটা।
অ'।
সিহে মাতিছে মোক, সি ইয়াতে আছিল তাৰপিছত মোক ফোন কৰি মাতিছে আহ। দুকানত আছোঁ বুলি কৈছে।
আচ্ছা। আৰু কোৱা।
তাকে কি কওঁ? তোমালোকৰ দেউতাই কি কৰে?
উম, বাহিৰত থাকে কাম কৰে।
তাৰে কি পাতো বুলি ভাবিছো। কোৱা তুমি মোক, আৰু কি কওঁ তাকে ভাবিছো।
সেয়াই আৰু, পাছত কি কৰিম বুলি ভাবিছা তুমি?
মই এতিয়া এই চাকৰি চাকৰি এপ্লাই কৰি আছো আৰু। চাকৰি পালেও হ'ব, নহ'লে সয়াই আৰু ফাৰ্মতে চলিব লাগিব ফাৰ্মখন আছিল যেতিয়া আৰু।
চাকৰি কাৰণে ট্ৰাই কৰিবা কৰি থাকিব লাগিব এবাৰতে হাৰ মাৰি যাব নালাগে না।
নাই কৰি আছো ট্ৰাই।
পাই যাবা এনেও।
তাকে কৰি আছো লাহে লাহে ট্ৰাই চাকৰি ৰুই পেলাই ৰানিং চানিং কৰি আছো।
আৰু পিছে তুমি এনে চাকৰি চাকৰিত কথা ভবা নাই?
এতিয়া ভবা নাই এতিয়া কি কৰো তাকে ভাবি আছো। মা হতে কৈ আছিলে।
এনেই এপ্লাই কৰি দিব পাৰ দেখোন তোমালোকৰ ওঁ। পুলিচ চুলিচ আছে উম। পুলিচ চুলিচ ওলাই আছে তোমালোকৰ ছোৱালী মানুহৰ ভেকেঞ্চি বিলাক ওলাই থাকে।
উম
এনেবাৰ ক'তো ঘূৰিব নোযোৱা?
হা
ফুৰিবলৈ নোযোৱা কতো?
ফুৰিব টো এতিয়া যাম কলেওতো যাবই নিদিয়ে। যাম ভাবিছিলো এতিয়া বাইদেউহতৰ লগত যাম চাগে কবাত ফুৰিব এনেকে।
অ
বাইদেউহতৰ ঘৰত যাম নহলে
অ বাইদেউহতৰ ঘৰত যাবা, কত?
সেই মানে ৰঙিয়া ফালে।
ৰঙিয়া ফালে।
আৰু কোৱা?
আমিও যাম লাহেকে ফুৰিব পোন্ধৰ তাৰিখ মানে লগৰ কেইট লগতে।
যাবা-যাবা তোমালোকৰে দিন আৰু। লৰা বিলাক আৰু এতিয়াই প্লেন কৰি এতিয়াই যাব পাৰিছো। ছোৱালী বিলাকক এতিয়াই প্লেন কৰি এতিয়াই যাম বুলি সুধিলে ক'লে নালাগে যাব। এইটোৱে কব।
আৰু ছোৱালী বিলাকৰ অকমান হেৰি
উম।
এ। হ'ব দিয়া নহলে ন? উম।